শুনিছ।
শুনিছো অহ, শুনিছো তাৰপা কি কৰি আছ।
মই এনেই শুই আছো আৰু কি ক
উম, ভাত পানী খালে - খালো - খালো। ভাৰ আজি মা বনালে
অ, তাৰ বনাবি আক।
মই মানে মাহ ভাকৰ হেৰি হ'লেও বনাও আৰু
অ, তাকে সেইদিনা লগোনে থাকিব লাগে নেকি কোনোবা সেইদিনা লগোনে থাকিব। কিয় লগ হয় ন কেতি
থাকিব লগীয়া নহয় মানে দেৰি হয়গে মানে আৰু কেতিয়াবা মানে ফোনটো খাই গ'লে মানে কেৰাহিতত মানে ভাজি চাজি তেনেকে কেৰাহী সুি সমান হৈ যায়গে ক'লা হৈ লৈ পেলাই
অ ঠিকে আছে। বাকী হেৰি এইটো কি বুলি কয় বৰষুণ দিছে নাই এইফালে।
বৰষুণ নাই দিয়া নাই দিয়া, বৰষুণ মানে সন্ধিয়া সময়তে দিছিলে এতিয়ালেকে দিয়া নাই আৰু বতৰতো এতিয়া ভাল বাও চফা হৈ আছে।
অ' আমাৰ আজি ইয়াত পাঁচ দিন হল, আমাৰ ইয়াত আজি পাঁচ দিন হ'ল।
মিডিয়া।
পাঁচদিন একদম সূৰ্য্য দেৱতাই তাণ্ডৱ চলাইছে ইয়াত।
অ', এ আমাৰ ইমান, ইমান এটা গৰম দিয়া নাই বাৰু।
আজি সূৰ্য সূৰ্যদেৱতাই আমাক কৈছে ক'ত যাবি, মাৰিহে এৰিম তহঁতক।
উম, মই, উম মই এতিয়া কম্বল লবলগীয়া হৈ গৈছে।
অ, বৰফ পৰিছে নি বাহিৰত?
বৰফ বা তেনেকে পোৱা নাই মানে স্ন' ফল হৈছে আৰু।
তাকে, হেৰি গম পাইছো হিম প্ৰবাহ।
হিম প্ৰবাহ।
ইনকাগে ঠিকে আছে, বেয়া হোৱা নাই। আও হ'ব লাগে ভালে ভাল লাগে।
ভাল লাগে, ভাল লাগে। এইটো বাহিৰৰ জেগাতো হয়, এতিয়া আমাৰ জেগাতো নিজৰ জেগাতো লোকেল জেগাত।
তাকে তাকে নিজৰ থলুৱা জেগাত।
উ লাগে লাগে সেইবাক আমি এইবিলাক বাহিৰ নলো হয় আৰু।
তাকে, এ একেবাৰে কম খৰচতে পইচাটো হৈ থাকে বাৰু। ভালেই হয়, বেয়া নহয়, গম পাইছা নাই?
অ'।
এ বাকী হেই ত তহঁতৰ এইফালে নতুনকে যে কিবা এটা খুলিছিলে বুলি কৈছিলি ক'ত খুলিছে কোনে মানে কি খোলা কিমান দিন হ'ল?
কিমান দিন বা হ'ল বা? হাঁ, শুনিছা নাই? খোলা কিমান দিন হ'ল জানো?
এতিয়া উ
এ তহতই এইফালে যে নতুনকে যে খুলিছে যে খোলা কিমান দিন হল এখন এ ৰজা বিলাকে যে সোমাইছে কিমান দিন মান হ'ল বাৰু? খোলাটো হ'লনে, দুমাহ মান চাগে হ'ল চাগে!
কালি কাটিছে, কালি কাটিছে, কালি কালি।
কালি খুলিছিলে নেকি?
অ', কালি খুলিছে। তৰা মানে কালি খুলিছে আমাৰ ডেলি বজাৰৰ ওচৰত।
আমাৰ মানে সপ্তাহে, অ, গম পাইছোঁ, দৈনিক বজা, দৈনিক বজা
দৈনিক অ, দৈনিক বজাৰ সদায় খোলাবতাখনন তাৰ পৰা তাত মানে অকল ভাত চাতে পোৱা যাব আৰু মাংস চাংস কবিলাক গাহৰি চাহৰি এইবিলাক ভাত পোৱা যাব। তাৰ পৰা সেই এতিয়া কি বুলি কয় এজন মানে থাকে যে এজন